হেল্ল' অ নমস্কাৰ।
অ, মোৰ একদম ভাল ভাল খুবেই ভাল আপোনাৰ ভালনে?
অৱ অৱ ভালেই দিয়ক ভগৱানৰ কৃপাত।
হয় কি, হয় কি কৰি আছা এতিয়া?
কি কৰি আছো মানে এ বেল।
অ, আপোনোলোকৰ এয়া। ভাড়া দি আছে ন।
হয় হয় হয় ভাড়া দিওঁ মানে কি ওপৰৰ খিনি ধৰক ভাড়া দিওঁ আৰু
হয়, হয় হয় আমি আপোনাৰ দোকান ভ়াডা দিও হোটেল দিও আমাৰ দহখনমান হোটেল আছে। আপোনাৰ হয় আপোনাৰ ভাই ভাতৰ হোটেল দি আছে চাৰিখন আৰু দুখন আপোনাৰ গ্ৰেৰ্ড আছে। আৰু
অ অ
চেলুনো আছে। এনে এটা মানে গলি টাইপ আমি বনাই দিছোঁ আৰু সেইটো
অৱ অৱ অৱ মানে ধৰক এ ধৰ এটা বাটেদি সোমাই গলে ধৰ গোটেই কেইখন দোকান পায় আৰু ন।
হয় আপুনি গগৈ মাৰ্কেট বুলি যে কয় যে, সেই গগৈ মাৰ্কেটটো আমাৰেই
অ অ হয় নেকি।
হয় হয় আপুনি বাকী মানে মোৰ ছোৱালীজনী মানে আপোনালোকৰ তাতে মানে এডমিশন দিছো এতিয়া ৰুম ভাড়া লবলৈ মানে আপোনাক মই সেইকাৰণে ফোন মাৰিছিলো। কেনেকে লয় কি কথা।
খালী আছে। এতিয়া ধৰক, ধৰক দুটা ৰুম ধৰক এটা সৰু ধৰক পাকঘৰ ঘৰ আছে আৰু ত তাৰ লগতে ধৰক বাথৰুম ধৰক এইখিনি মিলাই পেলাই ধৰক চাৰে সাত হাজাৰ ধৰক ল আৰু
চাৰে সাত হাজাৰ অলপ কমাই কম বেচ নহব নেকি।
কম বেছ মান। কি আপোনালোকেেতটো জানে হয় পানী ধৰক ধৰ টেংকিত ধৰক পানী উঠে ল। টৰ বিলোৰক এক্সট্ৰাই আপোনাৰ ধৰক লাইটৰ বিলটো ধৰক এক্সট্ৰ হব আৰু। সেইটো আপোনালোকে ধৰক মিটাৰটো নিজে বহাই ল'ব লাগিব। হা। বাকী ধৰক ইমান খিনি ধৰক সুবিধা আৰু ধৰক ওপৰত ধৰক দামটোও বেছি দিয়কচোন অলপ।
অ সেইটো হয় বাৰু টাউন এৰিয়া যিহেতু। আমাৰো কাম দুতে কৰে আৰু তেওঁ আপোনালোকৰ অলপ বেছি চিটি ন।
হয় হয় এতিয়া ধৰক। বাকী ধৰক আৰু তিনি ঘৰ আছে কিন্তু মোৰ আকৌ ইয়াত আকৌ ধৰক লৰা চৰা ধৰক ভাড়া চা নি। নি আৰু চব ধ মাইকী মানুহে আৰু।
হয় ভাল ভাল তে সেইকাৰণে মই আপোনাক সুধিছো। হয় সেইকাৰণ তো মই আপোনাক সুধিছো ন।
অহ অহ।
আপুনি যে নিদিয়ে সেইকাৰণে মই আপোনাক শুনিছো।
সন্ধিয়াতে ধৰক গেটত আলা মাৰি দিও আৰু ধৰক ওলাবলৈও নোৱাৰো কোনো সোমাবও নোৱাৰে ধৰক। এ মই বহুত ডিষ্ট্ৰিকত ৰাখো। অ এতিয়া ধৰক পৰিয়ালত ধৰক মতা মানুহ আহিলেও ধৰক মই এতিয়া। সোমাবলৈ নিদিওঁ।
অ হয় হয় হয়। এতিয়া আপোনাৰ তাত।
স মানুহখিনি ধৰক ওপৰত বহিবলৈ দিওঁ আৰু। মাইকী মানুহ যাবলৈ দিওঁ মতা মানুহ আজিকালি ধৰক বিশ্বাস নাই দিয়কচোন। যি ধক।
আপোনাক ক কৰিব নোৱাৰি আপোনাৰ যি দিনডাল আহিছে আপোনাৰ আপুনি। বিশ্বাস কৰিব আপোনাৰ ঘৰৰ ভিতৰত মানে দুৱাৰখন। যোন কেইজনক পাই তাৰ বাহিৰে আপুনি কাকো বিশ্বাস কৰিব নোৱাৰে বুজি। যি যগ আহিলে আকৌ। নাই মানে বেলেগ মানে সেইবোৰ মানে ভাবিবই নোৱাৰি আৰু বুজিছানে। মই গম পাইছো যে আপোনালোক তাত মানে বহুতো উ। থাকে সেইকাৰণেহে মই আপোনাক কথাৰ বুজ তেনেহলে। টো বহুতো আছে ন সোম ইচতে আছে হয় হয় আপোনালোকৰ। অ হয় হয় এতিয়া বেলেগতো বহুত হোম ষ্টে আছে কিবা। কিবি আছে কিন্তু মানে মই সেইকাৰণে আপোনাকে সুধিছো। যে আপোনাৰ এ টা চছেফটি বুলি মোক।
হয়, হয়, হয়, হয়, তাতে ধৰক ধৰক নিজৰো। ছোৱালী দিয়ক দিয়কচোন ধৰক নিজৰো ছোৱালীতে তাই এতিয়া মোৰ এতিয়া।
হয় হয় তাই কিহত পঢ়ি আছে।
উম মোৰ দুদি ধৰ তাই এবাৰ মেট্ৰিক দিবহে আৰু।
অ সৰু হৈ আছে দিয়ক বহুতেই সৰু বাৰু।
অ হয় হয়। আৰু ধৰক আৰু এজনী আছে নহয় তাই আকৌ ধৰক বি এ পাছ কৰিলে।
অ এয়া বাৰু দিব পৰা হলেই দেখোন।
নাই নাই নাই নাই তাই কঢ়োৱাম মই। এ তাইও পঢ়িবলৈ মানে ডক্তৰণি হবলৈ তাই সপোন আছে।
অ হয় হয় হয় হয়। ভালেই ভালেই দিয়ক হ হয় সপোন আছে যদি সপোনাক। পুৰ কৰিব লাগে।
হয় হয় মানুহতক এনেও নিজৰ ভৰি ওপৰত ধ থিয় হবলৈ লাগে।
হয়। নাই সপোন থাকিলে সদায় সপোনটো আপুনি পূৰ কৰিব লাগে গম পাইছেনে
হয় হয় বিশেষকৈ মাইকী মানুহবোৰে ধৰক নিজৰ ভৰিব পৰা নিজে থি
থিয় হ'ব লাগে আজিকালি সেইটো যুগ গ'ল আৰু যে এজনৰ ওপৰতে আপুনি ভৰসা চল আশা কৰি চলিব পৰা দিন গল আজিকালি দুই জনে ইনকাম কৰিলেহে আপোনাৰ চলিব কৰা যায় এজনৰ ভৰসাত কেতিয়াও মানে আজি কালি চলিব নোৱাৰে মানে কোনো পধ্যে নোৱাৰে গম পালে নে যিমান চেষ্টা কৰিলো
হয় হয়। তাই যিহেতু ভাবিছে ডক্তৰ হ'ব ধক মানুহক ধৰক চিকিৎসা কৰিব তাই সপোনটোকে পূৰ হৈ দিয়কচোন দুখীয়া মানুহক সহায় কৰিম বুলি ভাবিছে যেতিয়া।
হয় হয় হয় সেইটো হয় হয়
আপোনাৰ ছোৱালীজনীয়ে কি লাইন ধৰি পঢ়িম বুলি ভাবিছে
কি কৈছে
আপোনাৰ ছোৱালীজনীয়ে বোলো কি লাইন ধৰি পঢ়িম বুলি ভাবিছে অ অ হয় নেকি
হয় হয় তাই যিহেতু সপোন আৰু তাই আপোনাৰ তাইক মানে মই কমাৰ্চতে পঢ়াইছোঁ কমাৰ্চত দিছো হয় এতিয়া বেংকিং লাইনতে পঢ়াম আৰু তাই যিহেতু সৰু পৰা সপোন তাই বেংকিং লাইনত যাব সেইকাৰণে আৰু সেইকাৰণে পঢ়িছোঁ আৰু তাই মেথছতো আপোনাৰ ভাল আছিলে তাই
অ অ হয় নেকি।
হয় হয় ডিষ্টিংশচন পাইছিলে বাৰু মেট্ৰিক টাইমত আৰু তাই এতিয়াতো আপোনাৰ হায়াৰ ছেকেণ্ডেৰীতো তাই ডিষ্টিংশচনেই পাইছে এতিয়া আপোনাৰ এতিয়া সময় ওচৰত আকৌ দিছো হয় হয় মেটছত মেজৰ ল'ব
অ অ হয় নেকি ভালে তেনেহলে দিয়ক বিয়া চিয়া দিয়া চিন্তা নকৰিব বুজিছে।
এ নাই নাই এতিয়া সেইবোৰ কথা নাভাবোয়ে গম পাইছেনে সেইটো কথা এতিয়া মই ভাবিবয়ই নোৱাৰো আৰু আমাৰ মানে তাই অকলে ন আৰু ছোৱালী নাই নহয় ঘৰত তমাৰ এজনী হে সেইটো নাই ভালকে পঢ়াই কৰি শুনিছো নিজৰ ভৰিৰ ওপৰত খাৰা চাৰা কৰি দিওঁ তাৰ পিছত আৰু ভাবিম আৰু ই হয় কি নহয় তেতিয়া এইবোৰ মানে চিন্তা ন কৰোঁ নাভাবো এই গম পাইছে হয় হয় হয় তাকেই
বাকী হয় হয় খালো দিয়ক ৰাতি ৰাতিপুৱা পুৰি বনাইছিলো আৰু ধৰ ঘুগুনি বনাইছিলো
পুৰি আৰু ঘুগুনী ন অ ভালেই দেখোন আমাৰ এ আমাৰ বোলো আপোনাৰ বিস্কুট আছিলে বিস্কুট খিনি এনেকে মিক্সি এটাত গুড়া কৰি লৈ তাত বাদাম তাত কল কল দিলো বাদ আাদাম দিলো কিচমিচ দিলো দি পেলাই আপোনাৰ চেনি অ এক চামুচ দিলোঁ দি মিক্সিটোতে মাৰি পেলাই আপোনাৰ টাৱাৰ খনতে অলপমান তেল দি পেলাই যে এনেকে পাতলকে যে বনাই দিয়ে যে
পেন কেক
পেন কেক যে অ সেই তাকে বনাই আলো আৰু সেই তাকে খালো সকলোৱে
তাতে আপুনি কলো কুটি দিব পাৰিলে হয়
হয় হয় নাই দিছো দিছো কল দিছো আমি কলটো সে মিক্সি মাৰি পেলাই মানে বনাইছিলো আৰু
অ অ হয় নেকি
হয় হয় হয়।
এয়া তেনেকেইে খালো আৰু লগত আপোনাৰ গাখীৰ আছিলে
হয় হয় এনেকে স্বাস্থ্যৰ কাৰণেও ভাল
হয় হয় স তেনেকে খালো আৰু বুজছে তাই চকৌ হেৰি চকৌ গাখীৰ সেয়া খালে 'ট খাই
অ অ আজিকালি ছোৱালী ধৰক
ডাইটিং কৰে শৰীৰ চৰ্চা কৰে আৰু শৰীৰটো ভালে ৰাখিব অৱশ্য ভালে পাওঁ মই বেয়া নাপাওঁ ভালে পাওঁ শৰীৰতো ভালে থাকিলে যিহেতু আপোনাৰ গাই তেতিয়াহে সুস্থ থাকিব পঢ়াল কাৰণেও ভাল গে শুনাও এতিয়া তাই যদি এতিয়া যদি একদম বেছিকৈ হৈ যায় মানে নোৱাৰিব ন গৰম গৰমো বেছি
হয় হয়।
তাই যেনেকে ভাল পায় তেনেকে কৰে আৰু বুজিছে
হয় হয় নিজৰ মতে চলিব দিয়ক খালি বেয়া ৰাস্তাত নগলেই হ'ল আৰু
বেয়া আপুনাছিল ভালকে থাকে থাকিলেই হ'ল ভাল ৰাস্তাত গলেই হ'ল সৎ পথত চলিলেই হ'ল সত তাত থাকিলেই হ'ল তেনেকে আৰু বুজছে বাকী আৰু চব ঠিকেই আছে ন
অ আপুনি আহিব অ ধৰক মোৰ ধৰক দুটা ৰুম আছে ধৰক দুইটা চাই যাব কোনটো হৈ ল'ব আৰু ইটো ধৰক অকমান ধৰ এহেজাৰ টকা দামতটো বেছি আৰু এহেজাৰ টকা এটা বেছি আৰু সিটো
আছে নে
অ ভিতৰতে বাথৰুম চাথৰুম আছে আছে আছে কিট চেম আছে আছে পাকঘৰো আছে
ভ নালাগে দিয়ক এজন আহে আৰু আপোনাৰ এনে যোন বিলাক বিচনা চিচনা টেবুল চেবুল লৈ যাব লাগিব নাই, তাতে তাতে।
অ, নাই নাই বিচনাত। পাব আপুনি ধৰক টেবুলো আছে, কিন্তু ধৰক তুচক আছে বাকী ধৰক লৈ আহিব আৰু। আপোনাৰ ধৰক চিয়াৰ তিয়াৰ যদি লাগে, হয় হয় কাপোৰ চাপোৰ থবলৈ সেইবোৰ আপুনি। লৈ আহিব, চাই যাব সি ৰুমটো যদি। পচন্দ যদি হয় আৰু লব আৰু মোৰ ঘৰ মানে। কি মোৰ ৰুমতটো পচন্দ নোহোৱা আপোনাক আহিয়ে নপৰে কথা। হয় হয়, একদম পুৰা চাফ চিকুণ মানে।
চাফ চিকুণ অ হয়। নাই নাই, মই মই দেখিছো মই দেখিছো। মই আপোনাৰ ফটোবোৰত দেখিছো মানে, আপোনাৰ ৰুমটো। খুবেই ভাল সেইকাৰণেহে, হয় হয় হ'ব দিয়ক হা।
হয় হয়।